পইচা
চোন পঢ়ি আছো
অ',
কি কৰিছ? পলো খালো দুপৰীয়া
কিহে খালি?
কণী আলু,
অ,
উম, আৰু ভাজি আছিলে ভাত কেৰেলা আলু,
অ, অ, মাও নাছিলে নহয় কোনে বনালে?
এ কিছে হেৰিয় বনালে কিস্তে বনালে।
অ, অ, অ।
কি কৰি আছ?
আছোঁ এই ওপৰলৈ আহিছোঁ কাপোৰ কেইটা বোলো নিও অকনমান বতাহ খাও ইমান বেছি
কিমান গৰম।
মানে কালিয়ে আজিয়ে তাৰমানে এই বৰ্ষটোৰ একে সৰ্বোচ্চ গৰম।
উম, মোৰ যে ভাব ত মই ফেনখননো বেয়া হলল ভাব মোৰ মাথাাতো মোৰ বেয়া হৈ গৈছে মোক কছো নহয় থাকিব নোৱাৰা হৈ গৈছোঁ মই ইফালে ৰাতিও শুবলৈ ৰাতিও
পোন্ধৰশ ষোল্লশ টকা ল'ব আনি ল'ব নোৱাৰোঁ এখন ফেন।
পাৰিম কিন্তু এতিয়া নাই ন সেইটো পইচা মই কালি মাক দি দিলোঁ।
অ,
তাৰপিছত আকৌ এইকেইটা পোৱাই নাই আকৌ মই ভাবিছিলোঁ মানে সেইকেইটা মই ভাবিছিলোঁ এবাৰ হোৱাৰ আগতে আনিব লাগিব বুলি। কিন্তু হেয়া নহ'লে কালি দিলো দিব লগা হ'ল যে। আকৌ এইকেইটা পোৱাই নাই।
অ, আকৌ এফালৰ পৰাও সোমাব সোমালে সেইকেইটাও মিলাই কৰি এইফালৰ পৰা এনেই কিমান মান আহিব? কিমান দেখাই আছে?
এতিয়া সেই তিনদিন নে দুদিনৰ সেইটোহে দেখাই আছে আকৌ নুন নতুন কে হোৱাই নাই দেখোন। উম, চাৰে তিনিশ
অ, অ, অ, চাৰে তিনিশ।
উম,
আমাৰ ইফালে বতৰটো মানে এনেই গুজুং গাজাংকে মানে
এনেই এইবখন দেখিবলে মন নোযোৱা হৈছে আৰু সদায় ৰাতি তেনেকুৱা কৰে বতাহে বিজুলীয়ে হাঁহ সাৰ। লাইন টো কাটি দিব নহয় সেই হাহাকাৰ খন দেখি লাইন টো কাটি দিব গৰমত মৰি থাক তই।
অ, মৰি থাক।
অ, মই যে আজি কেনেকে সুমো ভাবিয়ে কিবা লাগিছে মই গৰমত মৰি যাম মানে কৈছো নহয়।
আৰু হেৰি ততে অসুবিধা হ'লে তাৰ মে গৰমতটো অলপ বেছি
বেছি লাগিছে। খাই খাই ধয় একদম ইমান গৰম।
অ, এই হেৰি ৰুমটোত ফল লিংখন পাৰি নোৱাৰিবি নেকি? কি তহঁতৰ। ভাত খোৱা,
এতিয়া মানে সেই ভাত খ তাতেতো শুইছিলো সেইখন ফেনৰ কথাই কৈ আছো মই তাতে শু। তাৰপিছত মানে ৰুমত মানে যে ডাঙৰ বিচনা খনৰ সৰু খন যে আছে, সৰুখনত মানে সেই বতাহ মানে মোৰ ৰুমত থকা নাথকা মানে কোনো পাৰ্থক্য় নাই মানে। সেইটো বন্ধ কৰিব লাগিছিলে একদমেই নাহে মানে এইফালে বতাহ নাহে যে,
উম,
ঐ, শুনা নাই নে? মোবাইল চাই থাকিলে মানে
অ,
মানে এতিয়া মোৰদাম গৰমা থাকে। ৰাতিুৱ পৰা নাই ৰাতিপুৱাৰ পৰা তোমাৰ বিচনাত শুকুৱাই নাই দিনততো আৰু নোৱাৰি দুপৰীয়াো অসম্ভৱেই।
সেইটো তহঁতৰ সেই মাজৰ ত হেৰি ৰুম যে ভাত খোৱা ৰুমটোত সেইটোত সুললে কিন্তু ধুনীয়াকে ফেনৰ বতাহ খ মজা আহে আকৌ।
উম, বহুত ঠাণ্ডা লাগি যায়। কিন্তু সেইখন ফেন বেয়া হৈ গ'ল এতিয়া।
আকৌ বোলে ইয়াৰ ওচৰত বোলে দেখোন হেৰি এইটো কি বুলি কয় এ ষ্ট কি ষ্টেণ্ড ফেনখনন আছিলে মাহীয়ে দেখোন কৈছিলে সেইখন আনিবল কথাটোক কোৱা কথা মোৰ অথনি ফোন কৰোঁতে সেইখন আনি ল'ব পৰা নাই।
কোৱা নাই মানে ক'লে মানে কি এতিয়া ই আজি আনিবলৈ কম নহয়।
অ'
তাৰপিছতে সে আহি মানে সেইটো চলতে মানে দুখন দুখন ব হৈ যাব মানে সদায় সদায় গম পালি।
অ' সেইটো এটা কথা অ'
অ' লয় নহয় লৈ পেলাই মানে দি কৰি কবালে মন গলে গুচি যায় মানে তেনেকুৱা। আৰু এনেওতো নন ষ্টপ ধ তিনিটা থাকেই।
লাইট
উম, তাৰ পিছত আৰু সেয়া দুখন সহকাৰও হৈছে আৰু।
আহ।
সেইটো কাৰণে মনত পেলোৱা নাই মানে।
অ'।
মানে এতিয়া তাতে আছে নে পাহৰিয়ে আছে নে বা কি অনা নাই এলাহতে। কিন্তু কোৱা পাছত মানে এ নিজে লোৱা হ'ব আৰু সদায় সদায়।
নিজে লোৱা হ'ব এতিয়া তই তোক দিব তাৰপিছত তই ফেইখন ফেন আনি ল'বি। আনি লোৱাৰ পিছত সেইখন আকৌ সেই দোকানলৈ নিনব। ইয়াতে থব সেইটোৱে সেইটো হয় বাৰু। অ'। সেই তেওঁ সোনকালে অনাৰ ব্য্ৱস্থাটো কৰি ল আৰু নহ'লে আকৌ আজিৰ দিনতটো আকৌ কাইলে দিনত হয়নে দুটা দিন আছে দেচোন।
তাকে তোৰোৰ যেত ৰাতিহে চিন্তা শিবা শিবা হতে উম শিবাও হৈছিলে নহয় শিবা তেও সেই কিবা হওঁতে যে বেয়া হৈছিলে তাৰ পিছত এদিন আহি ভালকৈ দিলে পাঁচশ টকা ললে। মাজুৱে মাজ মাজু মাজো য়ে অনহি-আহি পেলাই ভালকৈ দিলে বোলে পাঁচশ টকা ল'লে। তাৰ পাছত আৰু উম নাজানো তাৰপাছতহে পাঁচশ টকা ল'লে লৈ সেই এদিন যে হৈছিলো, এদিনৰ দিনাখন শুলো।
অ'।
দিনা-দিনাখন লৈ শুলো আৰু সেইদিনাখনে অকনমান চলালো যি বেয়া হ'ল, হ'ল। তাক মাতিলো চাৰি দিনমান পাছত আহিলে, চাৰিদিন মান পাছত পাছত আহিলে তাৰ পৰা ক'লে একে কইল টোৱে বেয়া হ'ল আৰু। কইলটো ভাল কৰিলে আৰু ছশ বা সাতশ আৰু অ'।
আমাৰ ভিন্দৰে সেইটো কাৰণে সেয়া আকৌ নতুন এখন আনিলে আকৌ।
উম সেইটো কাৰণে নতুন এখন অনাই ভাল বুলি ক'লে। এ পাঁচশ টকাটো এনেহে গ'ল নে কিহে সি ঘূৰাই দিব লাগিছিলে কিন্তু সেইটো। সি কিন্তু সেইটো ল'বলে বেয়া পাব লাগিছিল কাৰণ এদিনো ন
ক'ব লাগিছিল অ' নেপাই পইচা মেইন ৰাম, ৰাম।
উম।
সি ভাল কৰি দিছে আকৌ যিয়ে নহওক, বুজি পাইছ নে নাই।
আকৌ সি এনেকে কয় মোৰ দোকানত নাছিল মই আকৌ বেলেগৰ পৰা আনি আকৌ গৈ পেলাই আনি দিছো তেনেকে কই।
তেনেকেই তেনেকে ক'লে তাৰমানে লোকৰ বস্তু যিহেতু টো আনি দিছে পইচাটো দিয়াতো বাধ্যতামূলক। ল'বই লাগিব পইচাটো। সেইটো আৰু উম, অ',।
এয়া এনে কাপোৰো- কাপোৰ দুখন মাৰি দিলে, দুখন কাপোৰ মাৰিছে।
অ',।
তাৰ পাছতে আৰু অকমানি কাৰ্পেট এখন, উম।
অ', অ'।
তাৰ পাছতে সেইখনত তাক মই প্ৰথম সুধিলো কিমান ল'বা নো? হ'ব আৰু কিবা এটা কিনো আৰু।
অ', তাৰমানে দামটো প্ৰথমতে কৈ দিলে মানে ধৰি লওক তই কামত নলগাবও পাৰ। উম, উম।
তাৰ পিছত সি এনেকুৱাকে ক'লে যে, মানে তাক ফিফটি এটা দিলেও হ'ব সি তেনেকুৱাই ক'লে কিন্তু তাৰপিছত গৈছা তাতো একো টো হেৰি নাই, কাপোৰ দুখন নিচে আৰু মাৰিছে আৰু। তাৰপিছতে ক'লে কাৰ্পেট হেখন নিজৰ কাপোৰে সেইকেইখন। তাৰ পাছতে কাৰ্পেট খন, কাৰ্পেট খন টো তাৰ আছেই, তাৰপাছত তেওঁ, মই ভাবিছিলো মানে এশ-ডেৰশ কিবা এটা হ'ব চাগে আৰু তা পিছত আৰু হেৰি কাৰ্পেট আছে- সি প্ৰথমে সোধোতে কাৰ্পেট আছে বুলিয়ে ক'লে। কিন্তু পিছত যেতিয়া প্ৰিন্সিপাল জনীয়ে সুধিলে তাৰ তাত নাথকা হৈ গ'ল নাথাকে মানে সি বেলেগৰ পৰাহে আনি দিব মানে। সি বেলেগৰ পৰা আনি দিব মানে সি, তাৰপিছত আৰু সেই মানে স্কুলতে আৰু কাপোৰ কেইখন এতিয়া মাৰি হৈ গ'ল, মই এতিয়া আকৌ পটকে পট কে মানে মই কাৰ্পেট খন লৈ আহোগৈ, আকৌ বেলেগৰ পৰাহে আনিব লাগিব। নাই বেলেগৰ পৰাহে আনি দিব লাগিব, সেইকাৰণে মই লৈ আহোগৈ। তাৰপিছ আৰু আনিলে গৈ আৰু কমানি বিচনা কাপোৰ খনতকে সৰু হ'ব, তাৰ পিছতে এখন আনিলো, আনি পেলাই পাৰিলে দে অকণমান সময়হে আৰু ধৰ এঘাৰটা মানৰ পৰা দু টা বজাত শেষেই হৈ গ'ল।
অ', অনুষ্ঠানটোৰ কাৰণে।
অ', এঘাৰটাৰ পা মানে দুটা বজাত শেষেই হৈ গ'ল। তাৰ পাছতে আৰু উম, তাৰ পৰা মই ভাবিলো, এশ-ডেৰশ কিবা এটা ল'ব চাগে আৰু। তাৰপা মানুহজনীও প্ৰিঞ্চিপাল জনীয়ে সুধিছে কিমান ল'ব? মই বোলো জানো এশ টকা এটা ডেৰশ টকা এটা হুধি চাওক সোণ। তাৰপিছত অ', সুধিলে গৈ, এতিয়া মোৰ বস্তু হলেও বেলেগ কথা এতিয়া মই বেলেগৰ পৰা আনি দিছো। বেলেগৰ পৰাহে আনি দিছো
উম।
দুশ টকা দিয়ক আৰু তেওঁ বেলেগৰ পৰাই আনি দিছো তেওঁ আৰু টকা দুশ দিয়ক আৰু এনেকে
উম, তেওঁ যে পাঁচশ টকা নিবিচাৰিলে আকৌ।
উম।
সেইটোও ডাঙৰ কথা অ',। হয় নেকি?
উম।
অ', তেনেকেই চলি আছে আৰু ঘৈণীয়েকৰ ভিডিঅ বনোৱা দেখিছানে নাই ষ্টাইল।
দেখিছো মুখখন বা।
তাৰমানে ইজনীক চাই সিজনি হৈছে আৰু।
উম। ইজনীও মানে সিজনী, সিজনী সিজনীকটো মই বেছিহে তাইক, তাইক মই এইক চালেও, মই তাইক এক মোৰ ধৰ, অকমান চাবই পাৰি।
উম, নাই, নাই, নাই, টটেলি মই লাইক কমেণ্ট নিদিও দেই।
কিবা মুখখন মেলি পেলাই কিবা চকু কেইটা ঘপাকে তাৰপা চেলাউৰি যোৰ ঘাট, ঘাট, ঘাট, ঘাট হয়।
উম। অ', মেকআপ কৰি থাকে, ফুল মেকআপত থাকে।
মেকআপত থাকে অহ।
উইদাউট মেকআপত তাইক কোনো দেখাই নাই নেকি আজিলৈকে।
চুলি ক্ৰীম, চুলি এনিটাইম থাকে। এনেই মানুহৰ চুলি ইচ থৈ পেলাই ঘাত ঘাত হৈ থাকে নেকি? তাই আকৌ সেই
মানে তাই মানে একদম বতাহতো মানে কোনো লৰফেৰ নাই তাৰমানে।
অ, ' হেৰি সেইদাল মাৰি স্প্ৰে মাৰি থাকে এনিটাইম।
অ', সেইটোৱেই।
দেখিছোঁ মই তাইৰ ৰুমত, সেই ৰাসত খোজো তে খালি বিচাৰিয়েই নাপালে আৰু।
নেপালে নেপালে, তাৰপিছত পালে আৰু।
পালে।
উম। হ'ব দে, নিজৰ বস্তু নাই যেতিয়া লোকৰ ওপৰত ভৰসা কৰাতটো মানে, উচিত নহয় আৰু ন'।
উম।
খুজিবই নালাগে আচলতে।
অ'।
কিনো ক্ষই যোৱা বস্তুটো কথাটো কৈছোঁ, বোলে অকনমান ক্ৰীম লৈছে, অকনমান কিবা লিপ লিপষ্টিক ঘঁহিছে, অকনমান ক্ষয় গৈছে, সেইটো বেলেগ কথা, সামান্য বস্তুত তুমি কাৰেণ্টৰ বিলটো তোমালোকৰ ঘৰতো নকৰে নহয়, ধৰি লোৱা, বেলেগৰ
উম, এই কেইটকা পাঁচ টকাও নাযায়, সিহঁতনো ইমাননো ভিক্ষাৰী নে একদম?
টকা আচৰিত মানে, আচৰিত আৰু দেই। বিজুলী ঢেৰেকনী আহিছে বাৰু, বৰষুণটো দিলে ভাল লাগিব।
আমাৰ নিদিয়ে চাগে।
অহ, এইয়াতো হেৰি হে, এইবিলাক এডভাৰটাইজ হে।
এডভেতাইজ, আমাৰ
এডভাৰটাইজ এডভাৰ এভাৰটাইজ, কাম নাই। ওপৰত থাকিলে ফেৰ ফেৰিয়া বতাহ এটা মাৰি থাকে যে, ভাল লাগে।
উম, অহ, হ'ব দে।
হ'ব দে, হ'ব দে, হ'ব দে, উম।